হেল্ল' অ কি কৰি আছা?
খাই অলপ বিশ্ৰাম কৰি আছোঁ।
অ', হয় নেকি?
অ'।
অ', কি কি বনালা?
আজি এই গৰমৰ কথা, এই টেঙা আঞ্জা বনাইছো। শাল মাছ যে শাল মাছ, চিন পোৱা নে?
অ', শাল মাছ
অ', এইটো আমাৰ পুখুৰীৰে হয়। সেই টেঙাৰ জোল বনাইছোঁ। এইয়া আমাৰ দাদা দাদা আছে আৰু মোৰ হাজবেণ্ডে।
অকল শাল মাছেই পাইছা?
শাল মাছ পাইছোঁ, পুঠি মাছ শিঙিৰা মাছ, কৈ মাছ, অ'। মিক্স।
অকল তোমালোকে খাইছা না? না বেলেগকো দিছা?
নাই, আমাৰ ঘৰৰ পৰিয়ালটোৱে আহিছোঁ। জইন ফেমেলি অ', এই জি আৰু সি অ', শাল মাছ এতিয়া খালোঁ, ৰাতিলৈকেও হ'ব। উম, থৈ দিছোঁ, শিঙি মাছ জীয়াই থৈ দিছোঁ।
অ', অহ। হয় নেকি, ভালে হৈছে! শিঙি মাছ খাব ভাল। শাল মাছ কেনেকুৱা! মই দেখা নাই শাল মাছ।
ত' শাল মাছতো এই হেৰিৰ দৰে শ'ল মাছৰ দৰেই।
অ', শ'ল মাছৰ দৰে।
তাৰ মানে সেই চেক-চেক থাকে।
অ', মই খোৱা নাই।
নাই, বিৰাট ডাঙৰ! মইও আগতে খোৱা নাছিলোঁ অ', এটা তিনি কিলো ওজনৰ মানৰ পাইছি এটা দুই কিলো মানৰ, অ'। ডাঙৰ। তাৰপাছত ব
আৰু কাক
কাৰোবাক দিয়া নাই। আছে আমাৰ ইয়াত চব। ঘূৰি ঘুৰি মাৰে মাছ। তোৰ ঘৰে ঘৰে থাকেই আৰু। সেইকাৰণে।
কি মাছে দি কি বনালা?
এই মাছে, থেকেৰা টেঙা। সেই বনাইছো। উম আৰু মাত মাথাবিলাক আছিল মাছৰ মাথা খাৰ বনাইছো। খাৰ যে হেৰি লাউৰ পাত যে আছে। লা-লাউৰ পাত। তিহ বুঢ়া তিহ উম তাতে কেইটা মানে কচুৰ পাতৰ দিছো, অ। কঠলৰ কঠলৰ গুটিটোও দিছো। সেনেকে গোটেই মিক্স কৰি পটল খাইছ য
অহ ময়ো খালো যোৱাকালি ঘৰৰে কঁঠাল না বেলেগৰ? অ।
আ আছ টে দা
অ বতৰ অৱস্থা বত ত খাব লাগে। মোৰ খাব ইচ্ছা যাই আছিল তে পালো আৰু কঁঠাল খাবৰ কাৰণে।
তুমি কি বনলা?
মই আজি চিম্পুল বনাইছো।
অ।
কণী বইল কৰি আলুৰ লগত মিক্স কৰি কেনে এখন আঞ্জা বনাইছোঁ আৰু কুই শাক ৰঙালাও আগ। এইটো চব্জি বনাইছো।
অ ভাল লাগে পুহেক মই বিৰাটেই ভাল পাওঁ। পুই শাকটো হ'লে মোক এ
কেলচি, হয় ভাল লাগে। অলপ ম মই নিজে লগাইছিলো, মানে অ অ নিজে অল অলপ-অলপ ডাঙৰ হৈছে
আহ
তাৰ পৰা মাজে সময়ে এডাল-দুডাল কাটি-কানি আনি কিনে
আহ খৰুৱা বস্তু ভেজাল নাই। উ কিনি খোৱাতকৈ সুৰা বস্তুটোৱে ভাল।
ভাল সোৱাদ হৈছে, বহুত সোৱাদ হৈছে, বেলেগ একো দিয়া নাই অকল জলক কিয়া, পিঁয়াজ
অ'।
চলা দিয়া নাই আৰু।
অ' মেচিনত বহা নাই, তুমি
চিনত বহা নাই। মানে
গৰমো নহয়, অ' এই বেলেগ হি, অ' ঘৰৰে চিলাইনে বেলেগৰো চিলাই? অ', অ'
বেলেগত দিয়ে।
অ, অ, অ।
এনে মেখেলা চাদৰ, এইবিলাক পতি ফুল লগোৱা।
অ' অ' অ' অ'। ঠিকে আছে হাত খৰচটো ওলাই, অ'।
মেক্সিবিলাক চিলাই কৰোঁ।
আৰু ফুৰিব যোৱা নাই কতো?
ফুৰিব যোৱা নাই, যাম বুলি ভাবিছো গৰম বন্ধত, নেপালত যাম নেকি। অ' অ'।
অ' অ' অ', অ' ফুৰিবই যাবানে নাই কিবা মান নে আলহী খাব যাবা।
বাইদেউ মানে, ডাঙৰ বাইদেউ চকু মানে চিকিৎসা কৰিব।
অহ।
তাত যাম বুলি কৈছ চে আৰু তে মইয়ো ক'লো মইয়ো যাম। যাওঁ, একো সিদ্ধান্ত হোৱা নাই। যাম বুলি ভাবিছোঁ আৰু। চাই লওঁ।
ভাল। তাত নেপালত। অ'। কিন্তু তাত দুখন আছে। প্ৰাইভেট খন বেছি ভাল, চৰকাৰীখন ভাল নহয়।
অ', ইয়াতো একে, ইয়াৰ পৰা এ জইন আছে আৰু ইয়াত ইয়াত যেনেকৈ চিকিৎসা কৰে তাতো তেনেক প্ৰায় কৰে। কিন্তু ধৰ আৰু চ ঠাইবিলাক দেখা পায় আৰু। মন্দিৰ বিলাক আছ তেনে ভাল-ভাল
অ'।
হে হেই
অ'। আৰু ক'ত ক'ত গৈছিলা ফুৰি অ', আগতে‌
মই অলপ দিন আগতে শিলচৰ গৈ ছিলো।
শিলচৰ।
অ', শিলচৰৰ বিশে শেষ চাব লগা নাই, মন্দিৰ তেনেকুৱা নাই। এনে মানে এ কৈছো আৰু মান-আলহীৰ ঘৰত
অ'। উম, তাতো বেংগলী মানুহে বেছি আছে।
অ', হয়। ভাল লাগে ঠাইবিলাক।
ভাল লাগে। অ'। মই মানে সেনেক কে যোৱা নাই। খালি ট্ৰেইনেৰে, অ', মই সেনেকে যোৱা নাই। শিলচৰত নামি পোৱা নাই। এনে যাওঁতে এনেকে যাওঁতে দেখা পাইছো।
অহ
উমম এনেই বাকী গৈছো দেলি গৈছো হায়দৰাবাদ গৈছো জগন্নাথ পুৰী জে
অ জগন্নাতো মও গছো
অহ
ভাল এবাৰে গৈছো কিন্তু তিনিবাৰ যাবা লাগে
অ অ মই এবাৰ বাৰ গৈছো
এবাৰেই গলো আৰু দুবাৰ যাব পাৰিলে ভাল আছিল এতিয়া ভগৱানে নিবা লাগব
নিব লাগিব অ ভগৱানে নিলে যাও বাল
কেতিয়া মিলাই এ আজি বাবুহত কি কৰিছে
বাবু সিহঁতি এ বহুত দুষ্ট হৈছে দিনত মই মানে ৰাখি ৰই নোৱাৰোঁ চোতালতে ইমান ৰদ খেলি থাকে ৰাস্তালেকে যায় মই বা সিহঁতৰ পিছে পিছে দৌৰি থাকিব লাগে
অ হ'ব সৰু সৰু বাচ্ছা না
অ ডাঙৰটো শাৰী পাইছে খেলি আছে অকলে অকলে আৰু সৰুতো শাৰী
অ অ অ সিহঁতক কি খাব দিছে
দুপৰীয়া
অঁ
দুপৰীয়া ইদ ভাত তে খাইছে টেঙাৰ জোল যে অ সেই অ টেঙাৰ জুলেদি ভাতে খুৱাইছো
অহ-অহ-অহ
ভাল এইবিলাক
অহ
টেঙাৰ জোল এইবিলাক অহ পেট ঠাণ্ডা থেকেৰা টেঙা যে
অ-অ-অ
এইটো কিবা মোবাইলটো চাউনড আহি আছে এইটো বন্ধ কৰি দিবা।
অঁ-অঁ
কাটি দিবা অলপ ডিষ্টাৰ্ব হয় নহয়। হেল্ল' অ অলপ চাউণ্ড আহি আছিল অলপ ডিষ্টাৰ্ব হয় নহয়।
অহ-অহ
ফোন কৰিব অসুবিধা
অসুবিধা হয় গধূলি বাৰ জাবানে ফুৰিব না ঘৰতে
গধূলি আজি নাযাওঁ।
উ
ন যাব মন নাযায় কেতিয়াবা
অ,
ঘৰত থাকিব মন যায়।
অহ বাকী বিলাক মানুহ শুইছে।
বাকী মানে হৰি গৈছে টি টিওচনত গৈছে।
অহ-অহ।
আকৌ লগত গৈছে।
অহ অ উওচৰতেনে দূৰত।
ওচৰতে মাইনাই যদি
অ-অ
লৰা ছোৱালী টিউচন কৰে। টিউচন কৰিব গৈছে।
অ অ ঠিকে আছে দিয়া। আজি আমাৰ ইয়াতে বিহু আছে।
অ এইটো টাইমত যে বিহু,
অহ এইটো ত মানে আমাৰ লাষ্ট প্ৰত্যেক বছৰে লাষ্টতে হয়। জেঠৰ মাহতে হয় বিহু হয়।
আহ
কিন্তু মই যাব নোৱাৰিম বাবুহঁতো সৰু আছে নহয়।
অ নালাগে যাব ওচৰত হ'লে বেলেগ। ক'থা বেছিটো ওচৰত।
ওচৰতে আমাৰ ওচৰত এখন স্কু। স্কুল আছে। সেই স্কুলখনৰ ওচৰতে।
এইবাৰ বিহু চোৱাই নহ'ল কতো বিহু নাচালো বহুত বছৰ হ'ল বিহু নাচাবৰ কাৰণে। লাষ্ট ষ্টেডিয়ামৰ বিহুত। সেইটোৱে চালো।
অ ম‌ইও যোৱা নাই অ। ময়ো চোৱা না‌ই।
এতিয়া বিহু চাব ভালো নালাগে।
ভাল নালাগে অ।
ভাল হেৰিবলাক নাই।
উম উম
যোনজন আছিল সেইজন ঢুকালেই।
তাকেইটো
ভাল নালাগে।
উম এতিয়া কিন্তু বতৰো ঠাণ্ডা কৰিছে।
অহ
ৰ'দ ৰ'দ নাই বিমান। ৰ'দটো দিলে বিৰাট গৰম লাগে।
হয়
দুখন ফেন সমানে চলাই থৈ দিওঁ।
অঁ অঁ মোৰ নাই মই ইমান ফেন দিব লগা হোৱা নাই। ইমান গৰম নালাগে ৰাতিটো ঠাণ্ডা লাগি যায় কম কমবলে উৰি যায় অ অ'
ফেনখনৰো বহুত স্পী মানে
বাহ অম্বুবাচী মেলাত কিমান সাধু সন্ন্যাসী আহিছে।
হয় নেকি।
এতিয়া। তিনি হাজাৰ। পুৰা নাৰ্চাৰিৰ নাৰচ্ চাৰিৰ পৰা কামাখ্যালৈকে যাব।
অহ।
বহুত আহিছে।
বেছিকে আহিছে যাবানে অম্বুবাচী মেলাত।
অহ অহ যাম। যাম মানে ভাবিছো। এতিয়া কি কৰো চাও। আজি ৰাতিপুৱা এটা সন্যসী। সি আহিছিল।
আমাৰ তোমালোকৰ ঘৰলৈ। অহ।
আমি গা পা ধোৱাই নাই, নাই এনেই হেৰি। কৰিব আহিছিল।
অহ।
তাৰপিছত আহে সেইটো যোৱা বছৰ বোলে আহিছিল আগতেতো বহুত আহিছিল এতিয়াতো অকমান কমিছে।
অহ আজিকালি কাৰে। শাত মানে যাব সুবিধা মানে। বেছি গাড়ী চাৰী ভিতৰত সোমাব নিদিয়ে নহয়। অহ। আৰু বেলেগ দূৰৰ মানুহবোৰ অহ মানে মানুহে থেলাই লৈ যায়।
মানুহে লৈ যায়। আৰু খোৱা বোৱাৰো সুবিধা দিয়ে নহয়।
সেইকাৰণে দূৰৰ মানুহবিলক আহিব মানে অসুবিধা নাপায়।
অসুবিধা নাপায়।
আহে।
অক্ষ খোৱা লোৱা দিয়ে পানী এইবাৰতো আৰু বেছি সুবিধা। এয়া দিব। মানে পানী চাফ চিকুণতা নজৰ দিব খোৱা লোৱাত। নজৰ দিব।
উম।
এইবিলাক চাফ চিকুণতা হ'লে ভাল আৰু।
অ' ভাল নাই আগৰ দৰে নহয় আজিকালি চাফ চিকুণেই লেতেৰা আছিলে অঁ এতিয়া আৰু মানুহবিলাকো উন্নত হৈছে নহয় এয়া